হেল্ল'? হয়, শুনিছেনে? হয়- হয় শুনিছোঁ। অ' কি কৰি আছিলে? এই মই অ' হঁ- হ‌ঁ- অ' বাচ্ছাটোৰ লগত আছে ন'? অ' ময়ো সেই এ- অফিচৰ পৰা অহা অকণমান দেৰি হ'ল মানে, আহি পেলাই মই ভাত কেমান বনালোঁ গধূলি হয় বনাই পেলাই খাই বৈ অলপমান এনেই এনেই বহিছোঁ আৰু।
হয়। এতিয়া যে খালে, আকৌ ৰাতি?
আ- খালোঁ মানে মোৰ দুপৰীয়া খোৱা নহ'ল যে। সেইটো কাৰণে। অ' একে ৰাতিপুৱাতে খাই পেলাই ওলাই যোৱা যে, দুপৰীয়া একো এটা খোৱা নহ'ল মানে। সেইকাৰণে।
অ এইটো টাইমত কিন্তু হেৰি অ এই টাইমত কিন্তু খালি নাই৷ থাকিব দেই৷
অঁ সেয়া ভোক লাগি আছিলে তাৰপিছত অঁ - অঁ এনেই মই ফ্ৰুটছ লৈ যাওঁ বাৰু তথাপিও আৰু অলপমান ভোক লাগি আছিল তাৰপিছত বেলেগ বস্তু খোৱাত কেবোলো ভাত কেইটামান মই কণী দি এনেকে খাই ল'লোঁ মানে। উম। তাকেহে। বাকী আজি অ'- সেয়া আমাৰ এই সহ-বিদ্যায়তনিক অ'- দিশৰ ওপৰত এ ব কথা পাতোঁ নেকি অঁ অঁ অঁ আলোচনা কৰোঁ। আ- এই আপুনি মানে কি বুলি ভাবে সহ বিদ্যায়তনিক যিবিলাক দি আগতে আগ আগতে এনেকুৱা আছিলে যে মানে আমি অকল
পঢ়াটোকে গুৰুত্ব দিয়ে গুৰুত্ব দিওঁ হয় মানে আমাৰ জেনেৰেশ্যনটো সেইটো কৈছো আমাৰ সময় খিনিত মানে অকল খালি পঢ়া-শুনাৰ ওপৰতে মানে ভিত খালি মানে এটাই আমা কথা আছিলে কি পঢ়িব লাগে অ তাৰ বাদে আমি সেইটো কাৰণে আমি বাহি বিয়াৰ দিশত পিছ পৰি ৰ'লোঁ এতিয়া ভালকে চবি আৰ্ট মানে ছবি এটাও আঁকিবলৈ অকণমান চিন্তা কৰাৰ নিচিনা কবিতা আবৃত্তি এটা কৰিবলৈকো আমি অকন মানুহৰ আগত সংকোচ কৰোঁ
হম কিন্তু মই মোৰ ভাল লাগিছিলে বহুত কিছুমান মানে সহবিদ্যায়াধিনীক কাৰিকুলাৰ একটিভিটি বহুত ভাল লাগিছিল যানা ছবি অকাত তৌ ক বৈ
মোৰ বহুত ভাল পাইছিলো দেই মই সচাকে মানে যদিও মই মানে মানে সেইবাবে শিকা নাছিলো তথাপিতো মানে মই আগতে যে এম নতুন বছৰ মই যে গ্ৰীটিংছ কাৰ্ড বিলাই ঠিকে আছে
অ গ্ৰিটিংছ কাৰ্ড ময়ো বনাইছিলোঁ আৰু মই আঁকিছিলোঁ আপোনাৰ গণেশ বাবা আঁকিছিলোঁ তাৰপাছত মই মিকি কিছু তেনে মানে মোৰ খুব ইণ্টেৰেষ্ট আছিলে কিন্তু মা হত
হয় হয় হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছেনে বাও